আহ, কি কৰিছা হে।
এনে আছো ৰবা, এনে শুই আছো আৰু এনে বিচনাতে অলপ লম্বা হৈ, তুমি কি কৰি আছা?
মই এ মায়ে তোমাৰ ভাত বনাইছিল ভালকে ত তাকে খালো ৰবা
অ, কি বনাইছে পিছে?
এ, ক'লে আৰু তোমাৰ জিবাৰ পানীয়ে পৰি যায় নেকি।
কোৱা চোন কোৱা চোন।
গৰম ভাত তাৰপিছত বনালে তোমাৰ, মাছৰ টেঙা। গৰম আছিল ন, আজি বহুত তাৰ পিছত খাৰ বনালে। মাছৰ খাৰ আৰু লগত তোমাৰ, কেইবিধমান শাক।
বাহ মইতো শুনিয়ে ভোক লাগি গল চোন হা।
মইচোন কৈছিলো এ আৰু।
সঁচাকৈয়ে দিয়া, যিটো অসমীয়া খাদ্যৰ কথা এটা ওলালে মনটো ভালে লাগি যায় আৰু।
একেবাৰে মানে ধৰা বাহিৰৰ যিটো ফাষ্ট ফুড বা আন ধৰণৰ যিটো খাদ্য, কেতিয়াবা ভাল লাগে ঠিকেই তোমাৰ কিন্তু ঘৰতে বনোৱা অসমীয়া খাদ্যৰ সোৱাদ তাতকে ওপৰতৰে কি হব পাৰে?
ঠিকে কৈছা দিয়া, মোৰ সেইটো আলপ। কৰে আৰু যিটো আমাৰ, আজিকালিৰ। যিটো তোমাৰ ব্যৱহাৰ দেখিছা তুমি ফাষ্টফুডৰ গধূলি হলে সকলোবোৰে ওলাই যায়, ফাষ্টফুড খাবলৈ ঘৰৰ খাদ্য মানে চিনি নোপোৱা হৈ যায় আৰু বহুতে, এনেকুৱা আৰু মানে তোমাৰ কৈ ধৰি লোৱা তোমাৰ বহুত দিন যেতিয়া বাহিৰত। থকাৰ পিছত আৰু তুমি যেতিয়া গম পাবা যে বহুত দিন ধৰি ললে তুমি বাহিৰত থাকিলা আৰু থকাৰ পিছত যেতিয়া তুমি ঘৰত আহি তুমি সেই মাহ হাততেৰে দাইল ভাত খাবা ন সেই দাইল ভাত খোৱাৰ যিটো আনন্দ ন সেই আনন্দ তুমি বৰ্ণনা কৰিব নোৱাৰিবা আৰু কবলৈ গলে
হয় দিয়া মানে অসমীয়া খাদ্যৰ আৰু তোমাৰ এটা মানে কথা অসমীয়া খাদ্যৰ যিটো এটা গুৰুত্বপূৰ্ণ দিশ, সেইটো দিশটো মোৰ মতে হ'ল ইয়াৰ সৰলতা হয়নে?
এই একদম আৰু আৰু তুমি যে কৰা সৰলতা মানে সেইটো মানে কি, মানে সৰলতা বুলি কলা যে বাকীখিনো বুজি পাইছো মানে সৰলতা মানে।
মানে ধৰা বেছি তেল মছলা ব্যৱহাৰ নকৰা খাদ্যবোৰ বৰ মানে সুস্বাদু বনোৱা হয় আৰু ক'লে মানে কিবা লাগি যায় আৰু মুখৰ পানী পৰি যায় মোৰ হয়নে নহয় তোমাৰ কোৱা।
স সেইটোতো বাৰু ঠিকে হৈছে দিয়া মানে এই যিটো অ শুৱাসটো কলাই তুমি মানে মুখত মানে লাগিলে যিটো সোৱাদ আহি যে ন আৰু তুমি কলা যে তেল মছলা বেছি ব্যৱহাৰ নকৰে, হয় বাৰু সেইটো আমাৰ নকৰে ত বহুতো। উত্তৰ পূব যিবিলাক আন ৰাজ্য় আছে ৰাজ্যৰ বিলাকতো বেছিভাগ মানে বইলে খাই দিয়াচোন ক আৰু আমাৰ ইয়াতে অলপ ধৰি লোৱা অলপ খায় আৰু তেল কিন্তু বেছি মানুহ নাখায় আৰু বাহিৰৰ দৰে ক'বলৈ গলে আৰু তোমাৰ খাদ্যয়ৰ যিটো নিজৰ প্ৰাকৃতিক সোৱাদ নহয় সেইটো আৰু বজাই ৰাখে আৰু মতো বজাই সাত গুৰুত্ব দিয়ে আৰু মানে মানুহ বিলাকে।
মোৰতো চবতচে ভাল লাগে তোমাৰ মাছৰ আঞ্জা দে সেই সেইটোতো তুমি খাইছাই জানে? ত' তোমাৰ ক্ষেত্ৰত কেনেকুৱা আৰু মাছ? চৰ আঞ্জাৰ অনুভৱ?
এই মৰো ঠিক একদম মাছৰ আঞ্জা মানেিটো মাছৰ টেঙাৰ যিটো আঞ্জা ন ত মৰা ততকৈ প্ৰিয় আৰু। আমে মাছৰ বহুতো টেঙা দি বনাওঁ, পাৰি ন ঔটেঙা হওক তোমাৰ বহুত এটা টেঙা যিটো আছে ন মানে তোমাৰ মানে মন আৰু যিটো গৰমৰ দিন নহ। এতিয়া সেইদিনতো মাছৰ আৰু টেঙা মানে বেলেগেই এটা জুতি আৰু
সেইকাৰণেতো খাই দিলো আজি। মাছৰ টেঙাৰে আঞ্জা আৰু। তোমাৰ টেঙাৰ আঞ্জা কিমান ধৰন আছে নহয় জানো টঙ ধৰা বিলাহী দি বনোৱা ত আওটেঙা টেঙা মৰা টেঙেচি, কিমান যে বস্তুৰ মানে কিমান ধৰণৰ টেঙাৰ আঞ্জা আৰু খালে মানে সোৱাদৰ কমি নাই আৰু।
তাকেই দিয়া আৰু মোৰ মানে এই মোৰ আইতাৰ যিটো হাতে বনোৱা যিটো আউটেঙাৰ মাছৰ আঞ্জাখন আছিল ন মইো আজিও পাহৰিব নোৱাৰো আৰু ম মানে এনেকুৱা স্ৰদ হৈছিল ন সেই আউটেঙাৰ যিটো আঞ্জা আছিল মাছৰ মানে মোৰ পুৰণা দিনবোৰ মনত পৰি যায় আৰু সেইবিলাক ভাবিলে মানে এই যিটো। মুখৰ সোৱাদ মানে এতিয়াও যোৱাই নাই এনেকুৱা আৰু।
আৰু মানে কি জানা আইতা আৰু? মাৰ আৰু বিশষেষ হাতৰ যিটো ৰন্ধনৰ সোৱাদ সেইটো সোৱাদতটো মানে কবলৈ গলে মানে ডাঙৰ ডাঙৰ ৰেষ্টুৰেন্টৰ যিবিলাক এ মানে ৰান্ধনী থাকে আৰু মেইন মেইন ৰান্ধনী তেওঁলোকেও মানে, তোমাৰ পাতটা নাপাবই চাগে ইমান ধুনীয়া বনাই নহয় নে?
ঠিকে কৈছা দিয়া একেবাৰে আৰু তোমাক খাৰৰ কথা নকলে নহয় কিন্তু দিয়া মানে যিটো খাৰ জানাই তুমি অসমীয়া খাৰ খোৱা বুলি কোৱা হয় তুমি কি ভাবা সটোক লৈ?
এ খাৰ নাথাকিলে আৰু অসমীয়া খাদ্যৰ আলোচনা সম্পূৰ্ণ হব নেকি? তুমিও যে কথা কোৱা নহয় কিছুমান।
হয় দিয়া মানে ঠিকে কৈছা আৰু যিটো অসমৰ বাহিৰৰ মানুহ আছে ন সেইবোৰৰ মানে প্ৰথমবাৰ খাৰ খালে বা খাৰৰ নাম শুনিলে তেওঁলিলাক আচৰিতে হৈ যায় আৰু মানে কি আৰু কি নতুনকে বস্তু তেওঁলোকে মুখত দিলে বা কি এইটো নতুন বস্তু তেওঁলোকৰ নাম শুনিলে বা কি খালে এইটো।
এ হয় দিয়া মানে আৰু তুমি উম বাহিৰৰ মানুহে যেতিয়া খাই ন প্ৰথমবাৰৰ বাবে যেতিয়া খাব তাৰ পিছত তেওঁলোকৰ তুমি মুখৰ যেতিয়া আওভাও চাবা ন তেতিয়া মানে দেখি কিনে তুমি নিজে আচৰিত হবা তেওঁলোকে মানে প্ৰথমে ভাবে আৰু যে কি বস্তু? ৃ তাৰপিছত যেতিয়া অলপ সময় মানে অলপমান খাব আৰু তাৰ পিছত তেনেকুৱা এটা সোৱাদ চাগে অনুভৱ কৰে মানে মুগকেইখন চাবলগীয়া হয় আৰু।
ঠিকে হৈছে দিয়া আৰু তোমাৰ আহ আমাৰ যিটো অসমীয়া শাক পাচলি বহুত যিমান অহ মানে বিভিন্ন ধৰণৰ আছে সেইবিলাক কথা পাহৰি গৈছাএ কিন্তু মানে বহুত আমাৰ শাক পাচলি আছে ন আৰু জানেই তুমি আমাৰ এশ একবিধ শাক পাচলিৰ নাম কিছুমান গানতো উল্লেখ কৰা আছে। আৰু তোমাৰ জানে আমাৰ বিহুত বিহু যি আছে সেই বিহুত আমাৰ সাতটা সাতবিধ যে শাক খোৱা হয় লাষ্টৰ দিনা সাত বিহুৰ দিনা সেইটোও জানা চাগে শাকৰো কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু আমাৰ খাদ্যত।
অ তুমি বিহুৰ কথা কলা যাতে আৰু খাদ্যৰ কথা পাতি আছো যাতে পিঠা পন বোৰৰ কথা পাহৰি নাযাবা আৰু। পিঠা পনা কিন্তু বহুত তুমি তুমি খোৱা নে নোখোৱা পিছে?
অ মোৰ নাৰিকলৰ পিঠা আৰু নাৰিকলৰ লাড়ুটো বহুত মানে মোৰ প্ৰিয় আৰু ক'বলৈ গ'লে বহুতেই প্ৰিয়।
আৰুতো কিমান ধৰণৰ পিঠা আছে? নহয় যেন তোমাৰ ধৰা ঘিলা পিঠা হওক তাৰপিছত কলপাতত দিয়া পিঠা, পিঠা হওক তাৰপিছত তোমাৰ এই চুঙাত দিয়া পিঠা হওঁক তাৰপিছত তোমাৰ লাও পিঠা, তাৰ পিছত
দি ন? এইটো টে তলত দিয়ে যে তেতলত?
অ অ কেতেলি পিঠা কেতেলী পিঠা আৰু তোমাৰ লাৰুটো কলে তোমাৰ কিমান ধৰ? লাৰু আহিছে, হিচাপে নে গুৰৰ লাডু কোৱা কোৱা? তুমিওতো এ ৰবা মই য়ে যে অকলে অকলে কৈছো তুমিওতো জানাই তুমিও কোৱা অলপমান
এ কি কি আৰু কৈ আছা তুমি কৈ দিয়া আৰু মই তোমাৰ তোমাৰ কথাত মই মতে দিছিলো মে তোমাৰ ধৰি লোৱা কলাই তুমি লাৰুৰ যিটো পকা গুডাৰ লাৰু হওঁক তিলৰ লাৰু হওক তোমাৰ যিটো গুুৰৰ লাৰু গুুৰৰো বনাই নানে বেলেগকে নাৰিকলতো জানাই তুমি সেই মোৰ প্ৰিয় ক'বলৈ গ'লে আৰু বহুত লাৰু বনাই আৰু মানে ৰং ৰঙো দে কিছুমান লাৰু মানে ল সেউচিয়া কিছুমান বনাই যে কালাৰটো দি কিনে ত বহুত আৰু পিঠাটো বহুত আছে বহুত বনাই আৰু পিঠাৰ ভেৰাইটিও বহুত আছে ক'বলৈ গ'লে মানে আমাৰ যিটো খাদ্যৰ যিটো সংস্কৃতি অসমীয়াৰ বহুতেই বেছি আৰু ক'বলৈ গ'লে
আৰু তোমাৰ আৰু এটা বিশেষ বস্তু তুমি পাহৰিছা জেগা মই তোমাক মনত কৰাই দিওঁ এ আমি যে খাওঁ জলপান সেইটো এটা
অ দিয়া যিটো চিৰা লগত আমি দৈ দি বা মুড়ি হওঁক বা গুড় দি কিনে যিটো খাওঁ ন আৰু তোমাৰ যিটো জিলা গু গুড় আছে জিলা মিঠে বুলি কোৱা যে সেইটো দি যেতিয়া খাওঁ এই জলপানটো আৰু বেলেগত পাবা জানো তুমি
মোৰ কিন্তু সেইটো অতিকৈ প্ৰিয় দে মই বেলেগ খালেও নাখালেও মই মানে সেইটো গাঁৱত গ'লে মানে আইতাইতো দিয়ে মানে গাঁৱত থাকিলেতো তোমাৰ দৈ চৈ পোৱা যায় ন ঘৰৰে ধৰা গৰু থাকে ত তাৰ পৰা দৈ গৰুৰ ধৰা যোনটো শুদ্ধ গাখীৰ গীৰ আৰু তাৰ পৰা বনোৱা দৈ তাতে আৰু মিঠৈ তোমাৰ লগত চিৰা আৰু ৰাতিপুৱাই পৰাুৱ উঠা তুমি উঠি মুখ চুখ ধোৱা অকমান তাৰ পিছত জলপান খোৱা মানে দিনটোৰ বাবে আৰু এটা মানে বহুত জ আৰম্ভণি বুলি তুমি ক'ব পাৰা আৰু
তাকেই দিয়া আৰু তুমি যিটো ক'ব পাৰা আৰু মানে এইবিলাক মানে যিটো আৰু অসমীয়া মানে খাদ্য আছে এই অসমীয়া খাদ্যটোৰ বহুতে মানে গুণ আছে আৰু কবলৈ গলে বাকী এটা কথা হল তোমাক আহ মানে যিটো অসমীয়া খাদ্যয় আছে অসমীয়া খাদ্যটো বেছি ুৰি বা আৰু কিমান জনপ্ৰিয় হ'ব পাৰে মানে আৰু কিমান জনপ্ৰিয় হ'ব পাৰে তুমি কিমান ভাবা আৰু কিমান জনপ্ৰিয় হৈ যাব পাৰে এই যিটো অসমীয়া খাদ্য আছে
সেই হিচাপতো তোমাৰ জনপ্ৰিয়তাৰ সীমা নাই মই কবলৈ গ'লে আৰু কাৰণ ধৰা এতিয়ালৈ যিমান জনপ্ৰিয় হৈ আছে আগন্তুক দহ বছৰত হয়তো তাতকে এতিয়া বছৰৰ লগত ধৰা তাৰে গুণ বাঢ়ি যাব এতিয়া ধৰা যিমান হৈ আছে আগন্তুক দহ বছৰত তাৰ দু দহ গুণো বাঢ়ি যাব পাৰে বিশ গুণো বাঢ়ি যাব পাৰে সেনেকুৱা কথা আৰু মানে জনপ্ৰিয়ততো এনেকুৱা বস্তু যে যদি অ ধৰা খাদ্যয় এটাৰ সোৱাদ বেছি ভাল আৰু তেতিয়ো জনপ্ৰিয় হোৱাত একো বাধাই নিয়ে দিয়াচোন তেতিয়াতো জনপ্ৰিয় হবই হব যদি সোৱাদ ধৰা অসমীয়া এতিয়া তোমাৰ মই উদাহৰণস্বৰূপে তোমাক কওঁ য এতিয়া অসমৰ খাদ্য যদি অসমীয়া মানুহে নবনায় বেলেগ মানুহে বনায় তেনেহলেতো সেই সোৱাদটোতো সচা মানে কমিয়ে যাব ন আচলতে সেই সোৱাদটোতো তুমি অসমীয়া খাদ্যয়ৰ সোৱাদটোতো নাপাবাই ত' সেই ক্ৰত ক্ষ্ৰত মানে অলপমান ধ্যান দিব লাগে যে যদি জনপ্ৰিয় কৰিব লাগে তেনেহলে অসমীয়া মানুহকে আগবঢ়াই লৈ যাব লাগিব আৰু অসমীয়া মানুহবোৰে আগবাঢ়ি আহিব লাগিব তেতিয়াহে জনপ্ৰিয় হ'ব ন কি তুমি ধৰা বাহিৰৰ ৰান্ধনি আনি তেওঁলোকক শিকাই মিলাই যদি খামত ৰাখিব বিচাৰিছা বা তেওঁলোকৰ দ্বাৰা অসমীয়া ৰন্ধন বোৰ বনাব বিচাৰিছা তেতিয়া কিন্তু অলপমান জনপ্ৰিয়তো কমিও যাব পাৰে
অ দিয়া ঠিকে কৈছে আজিকালি তোমাৰ দেখিছাই যিবিলাক ৰেষ্টুৰেণ্টৰ প্ৰথা আহি গিছে ন এই নতুন প্ৰজন্মৰ মাজত সেইবিলাকো আমাৰ যিটো অসমীয়া খাদ্য আছে সেইটো অসমীয়া খাদ্যৰ কথা পাহৰি গৈছে ত' সেইবিলাক নতুন প্ৰজন্মকো আমি যিটো অসমীয়া খাদ্য ত মানে যিটো মূল বেটি এইটো আমি তেওঁলোকক জনাই দিব লাগে আৰু তেওঁলোকক যে তে আগন্তুক আৰু নতুন প্ৰজন্মলৈ সেইটো আগবঢ়াই দি থাকে আৰু মান তেতিয়াই আমাৰ যিটো অসমৰ সংস্কৃতি বা অসমৰ খাদ্য যিটো আছে স খাদ্যয়ৰ সম্ভাৰ সেই সম্ভাৰটো তেতিয়াই বজাই থাকিব ন কি কোৱা
হয় হয় হয় তোমাৰ মই মানে তুমি কথাবোৰ এনেকে কোৱা ন যে মানে কি কবা আৰু ভাবিব কাৰণে বাধ্য কৰি দিয় আৰু বাৰু তুমি ইমান মানে আমি ইমান খাদ্যৰ কথা পাতিলো মোৰ এতিয়া ভোকে লাগি গল ত অলপমান পিছত কথা পাতি পাতিম দিয়া মই এতিয়া খাওঁ আৰু
আহ দিয়া হ'ব দিয়া
ৰাখিছো দিয়া আৰু নে কি কোৱা
দিয়া